অ কি কৰি আছা?
আ মই এনেই আছো তুমি কি কৰি আছা?
মইয়ো এনে আছিলো দিয়া আৰু ভাত খালা
অ খালোঁ। আজি ক আজি কৰ'বাত গৈছিলা?
অ এনে এনে ৰাতিপুৱা ওলাই গৈছিলো মোৰ মানে কাম আছিল ডকুমেন্ট কেইটামান ফিট কি কৰিব আছিল। ত সেইকাৰণে বাহিৰত গৈছিলো আৰু মানে বহুতে দেৰি হৈ গ'ল মোৰ ঘৰত অহালৈ।
অ ট্ৰেফিক বহুত যে আজি-কালি
অ সেইটোয়ে মানে ইমান ট্ৰেফিক হৈছে ন মানে বাহিৰত ওলাই গ'লে ট্ৰেফিকে ট্ৰেফিক ইমান টাইম এটা জোগাতে ৰখি থাকিব লাগে।
অ ময়ো ওলাই গৈছো পাই ইমান টাইম লাগিছে ঘৰ আহোঁতে। ঘৰততো বকি খালো। আকৌ মই কিয়ে কৰোঁ ইমান ট্ৰেফিকৰ বাহিৰত টাইম লাগি যায়।
সেয়াই মানে আহোঁতে সেইকাৰণে মানে মোৰো বহুত দেৰি হৈ গ'ল ইমান ট্ৰেফিক। তাতে মানে বহুত টাইম ফাচি ফাচি তাৰপিছত মই লাষ্টত মানে ইমান টাইম থাকিব নোৱাৰিলো আৰু সেইকাৰণে মানে মই নামি এনে খোজ কাঢ়ি আহি গলো উ আজিকালি গাড়ী বহুত আছে যে বহুত গাড়ী চবৰ তাতে গাড়ী থাকে থাকে ন সেইকাৰণে ট্ৰেফিকটো বেছি হৈ গৈছে
অ ৰাস্তাও এতিয়া বনাই আছে বেয়া হৈ গৈছে
অ নতুন ৰাস্তা বনালেতো মানে ট্ৰেফিকটো হ'বই এটা ৰাস্তা বন্ধইে কৰি দিয়ে এটা ৰাস্তা বনাই থাকিলে
সেইটোৱে এক্সিডেনো কিমান হয় আজিকালি সেইকাৰণে
অ এক্সিডেন কাৰণে মানে এক্সিডেন্ট হয় তাৰ পিছত সেইটো ৰাস্তাটো ব্লক হৈ যায় ত সেইকাৰণেও মানে গাড়ীবোৰ যাব নোৱাৰে সেইটোও এটা মানে হয়ে আৰু
সেইটোৱে এম্বুলেঞ্চবোৰৰ কাৰণে কিমান দিগদাৰ হৈছে কিমান টাইম লাগি যায় ট্ৰেফিকৰ কাৰণে
সেইটোয়ে ট্ৰেফিক হলে মানে এম্বুলেঞ্চটো কেনেকে ওলাব ন ইমান ট্ৰেফিক থাকে এতিয়া পিছত থাকিলে মানে বহুত মানে এম্বুলেঞ্চক মানে যাব দিব লাগে কিন্তু যদি ৰাস্তাটোৱে নাই এম্বুলেঞ্চক ৰাস্তা কেনেকে দিব যাবৰ কাৰণে
অ তাত ৰাস্তা খালী কৰিবলৈওতো টাইম লাগে ন ইমান গাড়ী থাকে বৰ দিগদাৰ আজিকালি মাও ওলাই গৈছিলো
অ তাৰপিছত
তাৰপিছত এই আমি খা খোৱা বস্তু মানে হাতত লৈ থাকিব নোৱাৰি ইমান মানে ট্ৰেফিক ৰাস্তা বেয়া গোটেই ধূলি গোটেই উৰি থাকে
অ ধূলিটোতো থাকেই এতিয়া ৰাস্তা বনাই আছে ন নতুনকে কনষ্টাচন হৈ আছে কাৰণে মানে ৰাস্তা বনাই আছে আৰু কিছুমান কিছুমান গাড়ী মানে এনে পাৰ্কিং পাৰ্কিং নথকা মানে জাগাতো পাৰ্কিং কৰি থৈ দিয়ে ৰাস্তাৰ মাজতে পাৰ্কিং কৰি থৈ দিয়ে সেইটো কাৰণে মানে ট্ৰেফিকটো আৰু বেছি হৈ গৈছে
অ সেইকেইটা গৰম যে ইমান ডিষ্টাব কৰে এইয়াতে নালাগে মোক কৰিব কাৰণে ভালকে পাৰ্কিং কৰিব লাগে
হয় মানে অ ভালকে পাৰ্কিং কৰি মানে ভাল আৰু ন মানে এতিয়া কিবা যদি ফাংচন ফাংচনো পাতে তেতিয়া মানে বহুত গাড়ী বোৰ আহে মানুহবোৰ আহে তেতিয়াতো আৰু বেছি ট্ৰেফিক হৈ যায়
উম এতিয়া যে ইমান গাড়ী গৈছে আৰু গৰম বাঢ়ি গৈছে সেই কাৰণে
অ গৰমো বাঢ়িছে বাৰু পলিউচনটো মানে নকবাই মানে গাড়ী পলিউচনো হৈছে
উম থ্ৰেচ থ্ৰেচো কিমান বাঢ়িছে মানুহবোৰৰ টেষ্ট কাৰণে
অ এতিয়া সেইটোৱে মানে ইমান টাইম ৰখি থাকিব নোৱাৰে ন কোনোবা লেটো হৈ যাব পাৰে নিজৰ কামৰ কাৰণে টেফ্ৰিকট ফাঁচি যায় আৰু লেট হৈ যায় এ আজিকালি স্কুল যায় অফিচ যায় কামত যায় ত সেইটো টাইমত আৰু মানে ৰাতিপুৱা টাইমতো আৰু ট্ৰেফিক হয় চবে নিজৰ নিজৰ কামত যায় স্কুলত যায় পোৱালিবোৰ ত' সেইটো টাইমত মানে বহুতে বেছি হৈ যায় আৰু ট্ৰেফিকটো।
অহ আজিকালি চা চবৰ ওচৰতে মানে গাড়ী থাকেই নিজৰ নিজৰ প্ৰাইভেট বাইক হওঁক স্কুটি হওঁক কাৰো থাকেই আজিকলি কিবা এটা
অহ সেইটোৱে
উম পাৰ্কিং ইছু কিমান বাঢ়ি গৈছে নাথাকে আমি টাউনৰ ফালে গ'লে এটা চাইড তাত মানে এই গাড়ীয়ে পাৰ্কিং থাকে ৰোডতে
অহ সেইটো আজিকালিতো মানে এতিয়া ট্ৰেফিকৰ কাৰণে নই পলিউচনতো বহুত হয় মানুহবো একদম ষ্ট্ৰেচত আহি যায় খং উঠি যায় ন সিহঁতৰ। ত সিহঁতে হৰ্ণ বজাই থাকে আগ বোৰো এতিয়া হৰ্ণবোৰ শুনিও বেলেগ মানুহৰ মাথা বেয়া হৈ যায় মানে সেইটোৱে আৰু
এতিয়া পাব্লিক ট্ৰান্সপ'ৰ্ট টো আৰু ইমপ্ৰভ কৰিব লাগে
মানে মানুহবোৰ যদি এতিয়া গভৰ্মেন্টে যদি ভাল কৰে পাব্লিক ট্ৰান্সপোৰ্ট বোৰ মানুহবোৰে মানে যেতিয়া পাব্লিক ট্ৰান্সপ'ৰ্ট ইউজ কৰিব ন নিজৰ গাড়ীহে ইমান নকৰিব মানে এতিয়া পাব্লিক ট্ৰান্সপ'ৰ্ট টো বেয়া কাৰণে মানুহ বোৰে সেইটো ইউজ কৰিব নিবিচাৰে
উম ট্ৰেফিক পুলিচৰো বহুত ভাল ৰোল দেই ট্ৰেফিক পুলিচে মানে বহুত থিক আছে ভালকে ধন্যবাদ ত কিমান দিগদাৰ হ'ল হয় মানুহবোৰ কিমান এনে এনে ওলাই যায় নহয়
অহ
যেতিয়া ওলাব নালাগে তেতিয়াও সিহঁতে মানে পাৰ কৰি দিয়ে তেনেকে এক্সিডেন বোৰ হয় কেতিয়াবা বেছি ট্ৰেফিক থাকে ন
সেইটোৱে আজিকালি আমাৰ পপুলেশ্বনো বহুত বাঢ়ি গৈছে ইমান মানুহ হৈ গৈছে সেইকাৰণে মানে গাড়ীটো লাগেই এটা ঘৰত ট্ৰেফিক সেইকাৰণে মানে বেছি পপুল্যন বাঢ়িছে মানুহবোৰৰ বস্তু লগা বস্তু বাঢ়িছে এইবোৰে হৈছে আৰু
উম তুমি নোলাবা ঘৰৰ পৰা
অহ মানে মোৰ মানে এতিয়া গৰমো হৈছে ন এ ওলাব মানে একদম মনে নাযায় কিন্তু এতিয়া কাম থাক। থাকে বেলেগ কাম থাকে এতিয়া আজি যেনেকে ডকুমেন্টচৰ কাম থাকে ত সেইবোৰ কৰিব মানে যাব লগগীয়া হয় বাৰু এতিয়া মানুহবোৰক এতিয়া ট্ৰেফিক অহ ট্ৰনিংটো নকবাই ৰে ইমান মানে পলিউশ্বন টো পলিউশ্বনে গৰমতটো ইমান গৰম ইমানে ট্ৰেইনিং হয় পলিউশ্বচনৰ কাৰণেও ট্ৰেইনিং হৈ যায় ৰ'দ তো কাৰনেও ট্ৰেইনিং হৈ যায়
সেইটোৱে বহুত দিগদাৰ দেই এইবোৰ কাৰনে হয় মানে ইমান দে ইমান বছৰ বোৰ কাম চলিয়ে আছে যাৰ কাৰণে বেছি ট্ৰেফিক হৈ গৈছে ৰা ৰাস্তাবোৰ বেয়া
সেইটোয়ে এতিয়া ট্ৰেফিক ৰুলটোৰ মানে, চবে জানিলে ভাল আৰু তেতিয়া চবে গ'ম পাব, ক'ত কি কেনেকে কৰিব লাগে?
ত' ট্ৰেফিক ৰুলছবোৰ যদি জানি যায়, তেতিয়া এক্সিডেন্টবোৰো কম হৈ যাব। মানুহবোৰো মানে ভালকে চলাব।
লাগে চবকে অ
টো হয়।
পেচেণ্ট নাই ন, মানুহবোৰ? অ', মই ওলাই যাওঁ, জল্দি আনিম। থাকে তাৰপিছত এক্সিডেণ্টো হৈ যায়।
সেইটোয়ে, চবৰে জল্দি থাকে আৰু।
অ'।
আৰু মানে, ট্ৰেফিকত ৰখি থাকিলে মানে তেলটোও বেছি খাই ন? গাড়ীখন যদি চলাই থাকে। এটা গাড়ী তুমি যদি কাৰত যোৱা, ট্ৰেফিকত ফাঁচি আছা তাততো তুমি কাৰখন বন্ধ কৰিব নোৱাৰা ন, কিয় কাৰণে এতিয়া তুমি যদি গৰম দিনত গৈছা, এচিত টো চলাই থৈছা, কাৰ খন বন্ধ হৈ কৰিলে এচিটো বন্ধ হৈ যাব। এতিয়া ইমান গৰমখনত তাত ট্ৰেফিকত থাকিবা যদি এচিটো নচলোৱা, আৰু তেতিয়াতো মানে আৰু গৰম লাগি যাব। এ, সেইটো কাৰণে মানে ফিউল তোমাৰ পেট্ৰ'লবোৰো বহুত যায় আৰু ৱেষ্ট হয় মানে, এনেই এটা জাগাত থাকিলে।
সেইটোৱে মোৰ প্ৰব্লেম,
সেইটোয়ে এতিয়া মানুহবোৰে মানে এতিয়া চবে এতিয়া নিজৰ নিজৰ ভাগে ভাগে ন, নিজৰ কামত যাব, জল্দি যাব লাগে। সেইটো কাৰণে মানে জল্দি জল্দি কৰোঁতে এক্সিডেন্ট হৈ যায়।
সৰু-সৰু এফ'ৰ্টছবোৰ দিলেও ট্ৰেফিক প্ৰব্লেমটো বহুত ঠিক হৈ যাব।
উম, সেইটোতো হয় বাৰু।
কিন্তু মানুহবোৰৰ মানে সেয়া, ধৈৰ্য নাই গাত।
এইটোৱে। এতিয়া পলিউচনো বহুত হৈছে। এতিয়া পলিউচনটোৰ কাৰণে মানে মানুহবৰ বেমাৰো বহুত হৈছে দেই।
অ সেইয়াই, আজিকালি মানুহবোৰ মানে জল্দি ওলাব লাগে। ঘৰৰ পৰা, কবাত পাব কাৰণে।
অ' সেইটো হয়।
ট্ৰেফিক বুলিহে
উম' এইটোয়ে।
আমাৰ ইয়াততো কমেই বাৰু, অকমান বাহিৰত লাইক বেংগলৰ এইবোৰততো আৰু বহুত ট্ৰেফিক।
অ', সেইটো চাইডটো মানে বহুত এতিয়া, ব কালচাৰ আছে তাত বহুত কম। মানে, মানুহবোৰ আছে, চব কাম কৰা এমপ্লয়বোৰ আছে।
অ' সেয়াই বহুত ট্ৰেফিক, তাত বোলে দহ মিনিটৰ ৰাস্তাটোয়ে মানে ঘন্টা আধা, আধা-আধা ঘন্টামান লাগি যায়।
সেয়াই, এনেকে মানে অ' সেইটো জাগাতো ডাঙৰ ন, তাত কাম কৰা মানুহবোৰ বহুত আছে। চবে কাম কৰে চবকে লাগে। গে, যাব কামত যাব লাগিব এইটো তাত মানে বেছি সেইকাৰণে হৈ গৈছে আৰু ট্ৰেফিকটো। এতিয়া লাহে লাহে ইয়াতো বাঢ়ি যাব চাবা।
সেইটো আৰু ইয়াত মানে বনাই আছে নে এৰ ৰোট বোৰ।
উম।
আৰু বাঢ়িব তাৰ কাৰণে।
সেইটোৱে। মানে যোনটো জেগাত ফ্লাই অভাৰ লাগে আৰু সেইটো মানে দি দিব লাগে বনাই দিব লাগে গভমেন্টে। তেতিয়া মানে অলপ ট্ৰেফিক টো কমিব নহলে ট্ৰেফিক টো বহুতে বেছি হ'ব। ফ্লাই অভাৰ থাকিলে এটলিষ্ট মানে মানুহে ওপৰৰ পৰা যাব পাৰিব, তল তলৰ মানুহবোৰ তলত। আৰু মানুহে অলপ দূৰ যাব লাগিলে ফ্লাইবোৰৰ পৰা - গৈ মানে শান্তিকে পাব পাৰে আৰু।
কিন্তু বনাবলে বহুত সময় লগাইছে না সিহতে।
অ সেইটো হয়।
তাক কাৰণেতো বেছি ইয়াত ট্ৰেফিক অ তাৰ কাৰণে বেছি ট্ৰেফিক বাঢ়ি আছে কিয় - ইমান মানে ট্ৰেফিক ৰোডবোৰ বনাই আছে তো মানে বহুত এড - এটা জেগা লৈ লয় না সিহঁতে।
অ।
ত এইবোৰৰ কাৰণেও মানে দিগদাৰ হৈছে ৰোডবোৰ বেয়া হৈছে চব ভাঙি ভাঙি গৈছে তাৰ কাৰণেও বেছি টে - ফিক বাঢ়িছে।
উম।
মানে বনালে জল্দি বনাব লাগে।
অ সেয়া জল্দি জল্দি বনালে মানে ভাল এতিয়া মানুহবোৰ গভমেন্টেও ইমান ধ্যান নিদিয়ে। কাম কৰা মানুহবোৰো ভালকে কাম নকৰে। ত' সিহঁতৰ মানে সেনেকে প্ৰব্লেম হৈ যায় আৰু। আৰু আজিকালিতো ৰাস্তাবোৰো ইমান বেয়া হৈছে বৰষুণ ব - তৰত এতিয়া পানী ভৰি গ'লে এতিয়া গম নাপায় ক'ত কেনেকে ৰাস্তা কি - সেনেকে বহুত এক্সিডেণ্ট হৈছে, পানী ভৰি থাকে ন ৰাস্তাবোৰত।
অ সেয়া মানে বহুত নকয় আৰু।
সেয়াই গভমেন্টে অলপ চাব লাগে এইবোৰত ধ্যান দিব লাগে বেলেগ বস্তুতটো চাইে থাকে পলিটিক্স - মানে চাই থাকে এইবোৰো ধ্যান দিব লাগে। ভালকে চব মানুহবোৰ চেফটিবোৰ চাব লাগে।
অ গভৰমেণ্ট ঠিক কৰি দি - লে আৰু মানুহবোৰো যদি ভালকে চাই তেনেহলে বহুত ভাল হৈ যাব ট্ৰেফিক কম- প্ৰব্লেমেই নহ'ব।
অ সেইটোতো হয় মানে - এতিয়া গভমেন্টে কৰা কাম খিনি কৰিব পাৰো কিন্তু মানুহবোৰে যদি - পিছলে যদি ভালকে নাৰাখে - পিছলে ভালকে চাই চিন্তি নৰ নকৰে গভমেন্টক মানে দুখ দিও লাভ নাই।
উম, সেইটোয়ে, হ'ব দিয়া।
অ অ অ, অ অ হ'ব দিয়া।
অ অ বাই বাই।